হয়
কি কৰিছ
এ আছোঁ‌ এনে। কিনো কম আও কি খবৰ? এক ভালে আৰু কাৰ ঠিক নহয়য়
উ
কিবা খাল হা
ভলু কি বনাই দ আছো
আজি মানে কি কৰিলো দালি বনালো পটল ভাজিলো, মানুহজনে আমাৰ মাহঁতৰ ঘৰত খাই আহিল। নাখায় বোলে। সেইকাৰণে শুদা ভাতকেইটা বনোৱা আও দালি অকনমান আছিল পটল ভাজিলো পতল আকৌ হ গুচাই থাকোঁতে বেলেগ লাগে বাকলে চাকলে নাখায় আকৌ বাকল খুৱাই আকৌ এফাল এফালকে সেনেকে তেলত দি তেতিয়াহে বনাইছো সেই তেতিয়া ধুই লও ছোৱালীজনীয়ে মইে খালো আও তুমি কি খালা।
আমাৰ ক আমি লগৰ কেইজনী আহছিলাও চিকেন বনালে সিহঁতে বোলে। ছাগলী মাংস খাব ছাগলী মাংস লৈ আহিলে। হেইয়া ছাগলী মাংস বনাব আও নাই ন খ চাগ ম বনোৱা নাই মানে লগৰজনীয়ে ছাগলী মাংস নাখায় তাই মানে। বইলাৰ আনিলে মইতো কি আলু দি খাই পেলাই গুচি
ব্ৰইলাৰ ব্ৰইলাৰ আকৌ তুমি নাখাবা হেই নহয় এলাৰ্জি আছে যে
আ আলু দি খাই পেলাই গুচি আহিলোঁ।
মণে ব্ৰইলাৰ খাব নোৱাৰিবা নহয়।
ক কিয় এ দুজননে
অ' ছাগলী মাংস কি এতিয়া বনালে নে না বনাবহে।
আমাৰ টাইম হ' নো এখে আমা কাৰ চলিছ িকনে কে বল দে
অ' ঠিকে আছে দাম। ক দে এতিয়া বনাই খাই থাকিব আও কেইজনী আছে।
এতিয়া দুজনী আছে আৰু দুজনী আছে। আমি তিনিজনী গ
এতিয়া সিহঁতৰ দুজনীহে আছে আৰু তোমালোকক দুজনী গুচি আহিলা। হয় নকি? অ' এতিয়া হেৰি আ, অ' নাইট ডিউটি নোহোৱা হেতেন ধৰি লও এতিয়া একেলগে থাকিব মিল
এতিয়া কথাই পতা নহ'ল। সিহঁতে নটা বজাত যেতিয়া সিহঁতে আহিছে আমি শুই থাকিম, গোট দিনটো শুলো অ' তাৰপিছত আঠটা বজাত উধছো অলপ
বনাই
মই সুধিছো এজনীয়ে শুয়েই আছে। তাৰপিছত সিহঁতক অলপ হেল্প কৰি দলো আৰু। জল্দি জল্দি বনালে। তে ফাইদ গট তাই আকৌ উঠিছে গা ধুইছে, খাইছে বুজি
ঠিকে আছে।
সেইটোৱে।
এতিয়া আকৌ কোম্পানীত কি খাবাগৈ
আজি বা স্পেচিয় দিব আজি টাটা কোম্পানীৰ বিৰ্থদে।
দবলে হ'ব চাগে।
উম, চাগে আমি আজি ছয় ঘণ্টা দিও আমাক ন আমি দেখ নাপাওঁ। আমি সাম শই আমি দেখা নাপাওঁ আজি ছয় ঘন্টাহে দি
হয়, অ'
চাগল
হেপিনে-হেপিনে কেনে কেনেকুৱা বিশষ। দাম কেনেকুৱা কিনি পাইছানে।
কেক।
উম।
কেক স ইমান বেছি ইমান কেক বিলাক সোৱাদ নালাগে।
আমাৰ ইয়াত ধৰি লোৱা আমাৰ আমাৰ ইয়াতে সেনেকে পাঁচশ হাজাৰ। তে দুহাজাৰ তিনি হাজাৰে তেনেকুৱা ক। সেয়া।
একেবাৰে কমটো চাৰিশ।
আকৌ ওপৰত ধুনীয়াচোন ফুল চুল দি হেৰি কৰি দিয়ে ভালে লাগে দেখিব এতিয়া সোৱাদ। সোৱাদ কেনেকুৱা নাজানো খাই খোৱা নাই বাৰু।
ইয়াৰ কেক বিলাক ভাল নালাগে খাই আইচ কেক ঠাণ্ডা ঠাণ্ডা কেক বিলাক ভাল লাগে খাই হ এইবিলাক ভাল নালাগে।
ভাল নালাগিলেও এতিয়া খাবই লাগিব কি কৰিবা আৰু। কা পাৰ্টি কৰিলে পাৰ্টি কৰিলেতো। খাবই লাগিব হয়। কি দি বনাই বাা কেক কেক বিলাক।
জানো আ আটা ময়দালৈ। ছ
উপৰত যে বগা। ওপৰত যে বগা দিয়ে আকৌ ফুল দিয়ে ৰং দিয়ে সেয়া কেনেকে দিয়ে বা।
সেইবিলাক গম নাপাও আটাৰ নিচিনা সেই কেক খিনিকে। কে কেনেে বনাই সেইখিনি বস্তু যে তাৰপিছত। ৰহংগী কলা ফুল বনাই দিয়ে আ।
অঁ।। বনাও কেক হেৰি দি কণী দি।
উম কেক বনোৱা হেৰি আছে নেকি কিবা।
হেৰি নাই প্ৰেছাৰ কুকাৰটোৱে বনাওঁ আমি আমি। গাঁৱলীয়া জেগা এটা ইমান বস্তু ন। পতাম। প্ৰেছাৰ কুকাৰ ৰে বনাও আহ। ে দি আকৌ ৰিফাইন দি কণী দি। কে বনাৱাও। ধুনীয়া হয় কিন্তু খাব সোৱাদ হয় এই কিনা নিচিনা। টানহ। কিনা বিলাক ইমান ভাল নালাগে নহয়। ঘৰত বনোৱাাবলাক বেছি ভাল লাগে। এনে ঘৰত বনোৱা।
আছে। এতিয়া মানে কম হয়া। আগৰ নিচিনা নহয় আ এতিয়া।
শনি শনিছনি। আছেনে।
কণী খাইছো। সকনিয়ে আহে দেহা বেয়া যদিও। কণ চনি গাখীৰ। চাকি খাওঁ কাৰণহে এতিয়া উঠ ফুৰিব। এনেই দেখা ইমান ঠিক নহয় আৰু মান কিজাও বেমাৰ হৈ আছে। এতিয়া সোমোৱা। ওলাইছে এতিয়া পকী গৈছে পোজ ওলাই থাকে। অ আজি বোলে বেছি বিষ হৈ আছে একদম। বৰিশা। আছে এতিয়া মানে এলপেথিক খাই আছে। এতিয়া মানে আকৌ। চি বিল হ দিয়া। পতকেইটা এতিয়া আকৌ খাই। হেই এতিয়া নাজানো আৰু কি হয়।
এ হেৰি কি আল্ট্ৰাচাউড কৰিব দিছিলে যে স কি হল।
আল্ট্ৰাচাউণ্ড কৰিলে সে হে হ। যাব অ কি কয় উ এই কপিলি এখন আছে তাতে যাব বোলে সোমবাৰলৈহে যাব।
অ হয় খুব ব ল।
এ হেৰিত চৰকাৰী বিলাকত বোলে ইমান ভাল নহয়। অ ভালকে ৰিপৰ্টটো নুঠিয়ে শ। তেনে মানে হেৰি তাতহে যাব আৰু।
চাল ন কি কৰি আছে। হেল্ল'
অ' কোৱাচোন।
তাই কি কৰি আছে? কেতিয়া
কি কৰি গোৱা হ আহ
উম
মোবাইলতে কিতাপে হয় চিও এতিয়া কিতাপ কিতাপ নাই কিনা সে মোবাইলতে চাই থাকে আৰু মোবাইলতে পঢ়ে। কিতাপ পৰা কি কিনিব চ হ আ চিনি বতা বদলিয়ে থাকে আৰু আকৌ বহুত এয়া ছাইন্সৰ বহুত কিতাপ বিলাক। দামতটো সেইকাৰণে কিনা নাই মোবাইলত। মোকে মাৰি মাৰি পঢ়ে আও
সহতো অলপ কিতাপ কিনিব লাগিব। মোবাইলত নাই
অ' মোবাইলতে মাৰি মাৰি পঢ়ে। এতিয়া আকৌ পৰীক্ষা শেষতে পৰীক্ষা শেষতে এতিয়া হে এডমিশনৰ কাৰণে এতিয়া আকৌ ই ডব্লিউ এছ লাগে আকৌ ইনকাম চাৰ্টিফিকেট লাগে। সেই কাৰণে দেৰি ছে আকৌ গাম গ চাৰ্টিফিকেট লাগে তাৰপিছত ই ই ডাব্লিউ এ ওলাবৰ কাৰণে আকৌ হাজানা ৰচিদ লাগে সেই হাজানা ৰছিদ ওলাই কৰি লৈ ইনকাম চাৰ্টিফিকেট কালি ওলাই আনিলে ইনকাম চাৰ্টিফিকেট প্ৰতিবাৰে লাগে অ' ইমান পইচা বহুত। লাগে এতিয়া কৌদবিবিধ এখনত আগতে পাঁচশ টকাতে হৈ যায় এতিয়া আকৌ পাঁচশ টকা জমা দি লব লাগে জমা দি লোৱাৰ পিছত এতিয়াহে আকৌ চাইনটাইন কৰিব লাগা কৰি লৈ আকৌ সেই পিনে আঢ়ৈশ তিনিশ যায়গৈ এটা। পদত এহেজাৰ টকা খৰচ হয়ে আগতে পাঁচশহে হয় এতিয়া এহেজাৰ বহু টকা খৰচ হয় বহুত পইচা মানে এডমিশন পৰীক্ষা শেষ। চোৱাৰ পিছতে হ'বে যেতিয়া সেইটো কাৰণে মই আগে ভাগে এতিয়া ওলাই দিব দিছো কিয় মানে সেইখিনি সময়ত মানে বহুত হেৰি ভিৰ হৈ যায় যে একেবাৰে বহুত যোৱাকে যাই। থাকিব লাগে আহাকে আহি থাকিব লাগে সেইকাৰণে সেইকাৰণে আগতীয়াকে ওলাই থাকিব দিছো এব চ অ। এবছৰহে যায়। সেইটো কাৰণেতো বৰ দিগদাৰ হৈছে এখন এব। এখন এব এবছৰ মূৰে মূৰে হেৰি কৰিব লাগে। দে বহুত দিগদাৰ হৈ। কেমেৰা। এতিয়া এবাৰ দিলে এবাৰ তাৰমানে এবাৰ কিয় নিদিয়ে জানা। ক বস চৰত যদি আকৌ ঘৰত চাকৰি হৈছে তেতিয়া চাকৰিয়াল বিলাকক ই ডব্লি এচ নিদিয়ে নহয় চাকৰি থাকিলে পৰিয়ালটোত এতিয়া সেইটোৰ কাৰণে মানে বস্তু। হয়। ওলাব এ গামাই আকৌ গামাই। চাৰ্টিফিকেট। লিখি দিব লাগে এওঁলোকৰ হেৰি। কোনো চৰকাৰী চাকৰি নাই। সেই লিখি দিলে তেতিয়াহে অনলাইন কৰিব পাৰে মাটি ধান তেতিয়াহে আকৌ মণ্ডলে চহী কৰিব এনেই নকৰে গাম গাই গাওৰ মানুহ। বিলাক চবকে চিনি পাই টো। এ। চিনি পাই এতিয়া কাৰ চাকৰি আছে কাৰ চাকৰি নাই চবে জানেই এইটো।
তথাপিটো ফ্ৰী এডমিনতো পইচা লয়। কিমান লয় জানো।
এ এতিয়া কাউৎএফিদাবিত হাজাৰ টকা গল গৈ। তাৰপিছত অনলাইন কৰোঁতে এতিয়া কিমান। অনলাইন কৰোতে কিমান লয় এশ মান ল'ব নেকি।
আগতে এশ লৈছিলে এতিয়া বেছি লব।
এতিয়া বেছি ল'ব। ছাগে এতিয়া কৌদৰ আফিদাবিদ দাম বেছি হৈ গল না এতিয়া ডাঙৰ ছোৱালীজনীও আকৌ জন্ম চাৰ্টিফিকেট। ডাঙৰ ছোৱালীজনীও জন্ম চাৰ্টিফিকেট খনো। ই হে হেৰি। টো জন্ম জন্মৰ তাৰিখটো ভুল কৰিলে এ বহুত দিন হ'ল আজি কৰিম কালি কৰিম কওঁতে তে এতিয়া এইখিনিৰ লগতে আহ মানুহ ঠিক কৰিছে আৰু এতিয়া সেইখনো বোলে সেয়া অ অ অফিচত যাব লাগে ডি চি অফিচতহে আছে বোলে বস্তুতটো এতিয়া তাত যাই আকৌ সেই সতৰ্ক কৰি থাকিব লাগিব তেতিয়াহে পতককে হ'ব এতিয়া আকৌ আমাৰো বোলে জন্ম চাৰ্টিফিকেট লাগিব হেইহুপা গাঁও বোৰা কাগজ লাগিব কিমান পইচা বহুত পইচা দৰকাৰ এতিয়া এই আমি এতিয়া বুঢ়া বুঢ়া হৈ গলো আধা বুঢ়া হৈ গলো এতিয়ানো জন্ম চাৰ্টিফিকেট লাগে নাই আৰু ই এতিয়া জন্ম চাৰ্টিফিকেট ওলাব লাগিব গাম বুঢ়াই আকৌ গাম বুঢ়া কাগজ লাগিব আকৌ অ লিগেচি লাগিব এনাৰ চি লাগিব ঢেৰ বস্তু লাগে বোলে তেতিয়াহে জন্ম চাৰ্টিফিকেট ওলাব পাৰিব
এই মই খাই য কি পোৱা যান নাই